হেল্ল'
অ কি কৰি আছা?
এ এনেই আছো ৰ'বা তুমি কি কৰি আছা?
এ মইও এনেই আছো ৰবা তোমাৰ কি কৰিবা আৰু বহি আছোঁ।
তাকে কেনেকুৱা গৰম পৰিছে পিছে আজি?
এই গৰম নক'বা আৰু গৰমৰ মানে যিটো প্ৰভাৱ সেই প্ৰভাৱটো বহুতে বাঢ়িছে। এতিয়া মানে ক'বলৈ গ'লে
তাকে তাকে, আৰু তোমাৰ কি কয় তুমি যে গাঁৱত গৈছালা ত কি গৰম বেছি নে তুমিতো গাঁৱত আছিলা চাগে ত তাতে গৰম বেছি নে ইয়াতে বেছি গৰম পাইছা
এই তোমাৰ মই ক'বলৈ গ'লে দুটা ঠাইতে গৰম পাইছো দিয়া একে গৰম আৰু মানে তাতেও যি গৰম এট সেই একে গৰম দিয়া আহ মই মানে থাকিব নোৱাৰা গৰম আৰু তাতে যেনেকুৱা ধ ধৰণৰ গৰম দিছে নহয়, মানে তোমাৰ এই ৰাতি থাকিব নোৱাৰি তোমাৰ বিচনাত ভালদৰে তাৰপিছত তোমাৰ এই ধৰি লোৱা অ তোমাৰ আজিকালিতো জানাই কিমান গৰমৰ যিটো বৃদ্ধি সেই গৰমৰ বৃদ্ধিৰ ফলত তোমাৰ আ গুৱাহাটীয়ে হওক তোমাৰ গাঁৱতে হওক কিমান নানা ধৰণৰ তোমাৰ মানুহৰ সমস্যা হৈছে আৰু তোমাৰ এই গৰমৰ বৃদ্ধি যিটো সেই বৃদ্ধিৰ ফলত ক থাকিবও নোৱাৰা মানে এনেকুৱা গৰম বাঢ়িছে ন তুমি ঘৰৰ ভিতৰত ৰাতিত শুবও নোৱাৰিবা। এনেকুৱা আৰু, ৰাতি মানে এইকেইদিন আৰু গাঁৱত থাকোতে ৰাতি এনেকুৱা মানে তোমাৰ ইভাগে তোমাৰ যিটো আমাৰ কাৰেণ্ট আছে সেই কাৰেণ্টটো তোমাৰ অহা যোৱা কৰি থাকে ৰাতিখনতো গৰমখনত লগতে তোমাৰ থাকিব নোৱাৰি ঘৰৰ ভিতৰতো, গৰম তাতে তোমাৰ ৰাতিপুৱাও ৰাতিপুৱাৰ পৰাও মোটামুটি ছয়টা মানত পৰা ৰাাতিও গৰম আৰু তোমাৰ কি বুলি কয় তাতে তোমাৰ অ থাকিব জগা আছে বাৰু বাঁহৰতল বা অন্যান্য যিবিলাক জেগা আছে সেই যবিলাক জেগা আছে কিন্তু তাতেও মানে এনেকুৱা মানে মহ হয় বা তোমাৰ সাপ এনেকুৱা সাপ পকা এইবিলাক ওলাব পাৰে তো ত সেইটোৰো ভয় থাকে ত' মানে গাঁওতো তোমাৰ একে গৰম দিয়া আজিকালি মানে দুটা গাঁও চহৰ বুলি পাৰ্থক্য নাই আৰু গৰমৰ ক্ষেত্ৰত ক'বলৈ গ'লে, দুটাতে একেই গৰম তোমাৰ
হ'লেও তোমাৰ গাঁৱতো অলপ এইবিলাক বাহনি বিলাক বা তোমাৰ আমাৰ পুখুৰী বিলাক থাকেই তাত তাতে অলপমান ঠাণ্ডা বতাহ পাবাই তুমি গ'লে আমাৰ ইয়াতেতো তোমাৰ জানাই গছ গছ নি নাই, কৰোবাত যদি ওলাই যাব বিচাৰা মানে এনেকুৱা গৰম ছা লব কাৰণেও ঠাই নাই ক'তো ত' গুৱাহাটীত সেইটো এটা সমস্যা দিয়াচোন স্মাৰ্ট চিটি হৈছে কিন্তু সিমানে গৰমটোও বৃদ্ধি পাইছে, এতিয়া ঘৰত থকা মানুহে গম নাপায় কাৰণ ঘৰতটো আমি থ থাকিলে ফেন হওক, এ চি হওক, এইবোৰ চলাই থাকো। কিন্তু বাহিৰত গ'লেহে গম পোৱা যায় যে কেনেকুৱা এটা পৰিস্থিতি চলে বা কেনেকুৱা এটা গৰম অনুভৱ হয়।
হয় দিয়া একেবাৰে ঠিক কথা কৈছা, মানে তোমাৰ এই যিটো গৰমৰ বৃদ্ধি এই গৰমৰ বৃদ্ধি মানুহৰ মানে বহুত সমস্যাৰ সৃষ্টি কৰিছে, আ তুমি পিছে ভাবা নে এই গৰম গৰমটো কিহৰ কাৰণে ইমান বৃদ্ধি হৈছে, মানে এই গৰমটোৰ যিটো তোমাৰ উৎপাত এই গৰমৰ উ উৎপাত থাকিব নোৱাৰা উৎপাত মানে আগতেতো গৰম আছিল কিন্তু আগৰ গৰম আৰু এতিয়াৰ গৰম মাজত মাজত আকাশ পাতালৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটো দেখা পাবা তুমি তো এই পাৰ্থক্যটো কিয় হৈছে তুমি ক'ব পাৰিবা নেকি অলপ
গৰমটো তোমাৰ গৰমৰ বৃদ্ধিৰ কাৰণটো তোমাৰ বহুত আছে এতিয়া ক'ব লাগে বলে এতিয়া যদি আমি কওঁ আমাৰ দৈনন্দিন জীৱনৰ হিচাপত যদি কওঁ আমি যিবিলাক চকুৰে দেখো তুমি ক'ব পাৰা অধিক যিবিলাক যান বাহনৰ প্ৰয়োগ আমি বৰ্তমান সময়ত কৰো সেইবিলাক সমস্যা বা তোমাৰ অধিক গছ গছনি ক কাটি কিনে তোমাৰ হাবি বন ধ্বংস কৰা তাতে মানুহে বসতি স্থাপন কৰা এইবোৰ সমস্যা এটা সমস্যা আৰু লগতে উম মানে কি হয় তোমাৰ গৰমটো ইমানে বৃদ্ধি পায় যে মানুহৰ সহ্যৰ সীমা পাৰ হৈ যায় আজিকালিতো তুমি দেখিবাই গুৱাহাটীত তোমাৰ এনেকুৱা এটা ঠাই সেই নাই তুমি যদি ধৰা অলপ মেইন চিটিৰ ফালে ওলাই গৈছে তেতিয়াহ'লে মানে গৰমত থাকিব নোৱাৰি ইমানে গৰম। আৰু তোমাৰ গৰমটো বৃদ্ধি হোৱাৰ আৰু এটা মুখ্য কাৰণ বুলি যদি কও আমি সেইটো হ'ল মানে আমাৰ যিটো জনসংখ্যা সেইটোতো জানাই ইমান দ্ৰুত গতিত বৃদ্ধি পাই আছে বৰ্তমান সময়ত মানে জনসংখ্যাৰ হাৰ শত কৰা হিচাপত তোমাৰ আমাৰ দুই হেজাৰ দহ বা এঘাৰ চনৰ হিচাপত যদি কোৱা তুমি যদি জানা আৰু সেই বিষয়ে ত' সেইটো চাবা তুমি যে বৰ্তমান সময়ত তাৰে বহুত শতাংশ বৃদ্ধি পাইছে মানে মই যোৱা পৰখিনে তাৰে আগৰ দিনা মানে মোৰ কাম এটাৰ বাবে তোমাৰ সেই মই এখন ডকুমেণ্টৰী ডিতেল চাৰ্চ কৰি আছিলো ত' তাত ততে মই পাইছিলো তোমাৰ আমাৰ যিবিলাক জনসংখ্যা শতকৰা হিচাপত ভাৰতত সৰ্বাধিক আৰু ভাৰতৰ বিভিন্ন অঞ্চলত যথেষ্ট মানে অতি শীঘ্ৰে বাঢ়ি আছে বস্তুবোৰ বাহিৰৰ দেশত যিমান কম স কম ভাৱে বাঢ়ি আছে বা
কম জনসংখ্যা বৃদ্ধি হৈ আছে আমাৰ ইয়াত কিন্তু সেইটো মানে বহুত জল্দি জল্দি হৈ আছে। এতিয়া তোমাৰ জনসংখ্যা বৃদ্ধি তোমাৰ সেই বেলেগ বেলেগ কাৰণ আছে এতিয়া তাৰে এটা মূল কাৰণ তুমি ক'ব গ'লে আমাৰ যিবিলাক বাহিৰৰ পৰা মানুহ আহে। নজনাকে বা আমি যিবিলাক কওঁ মানে বেলেগ বেলেগ দেশৰ পৰা যিবিলাক মনে মনে আহে আহি কিনে আমাৰ ইয়াতে বসতি স্থাপন কৰে তাৰ ফলত সেইটো মানে আমাৰ যিটো জনসংখ্যা বৃদ্ধি সেইটো বৃদ্ধিৰ মানে মূল কাৰণ বুলি কোৱা হৈছে বৰ্তমান সময়ত মই যিখন ডকমেন্টৰী পঢ়িছোঁ আৰু তাত। তাতে আৰু জনসংখ্যা তোমাৰ আমাৰ যিটো গৰম গৰমৰ সমস্যা বুলি ক'বলৈ গ'লে বহুত আছে আৰু তুমি কি ভাবা ধৰা এতিয়া ছাত্ৰ ছাত্ৰীৰ জীৱন হিচাপত এই গৰমটো যিটো গৰম পৰিছে বৰ্তমান সময়ত। সেই গৰমটোৱে মানে ছাত্ৰ ছাত্ৰী কেনেকে বেয়া ভাৱে বা বেয়া দিশত তেওঁলোকৰ শৰীৰত আঘাত পঠাব পাৰে বা তেওঁলোকৰ দৈনন্দিন জীৱনত যথেষ্ট যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব পাৰে তুমি ভাবানে হেনেকুৱা কিবা
অহ ভাবিবতো লাগিবই দিয়াচোন কাৰণ ছাত্ৰ ছাত্ৰী যিবিলাক সৰু ল'ৰা ছোৱালী আছে আজিবিলাক স্কুল কলেজ যায় আৰু ছাত্ৰ ছাত্ৰী বিলাকে ত' তেওঁলোকৰ কি হয় হয় এই যিটো গৰম আছে এই গৰমৰ কাৰণে তেওঁলোকৰ এই ধৰি লোৱা এই সৰু যিবিলাক সৰু সৰু ছাত্ৰ ছাত্ৰী আছে মানে ধৰি লোৱা তোমাৰ যিবিলাকে প্ৰথম শ্ৰেণী হওঁক দ্বিতীয় শ্ৰেণী ইমান মানত পঢ়ি আছে আৰু তো' ইমান মনত পঢ়িলে কি হয় জানানে তোমাৰ ইমানত যেতিয়া ছাত্ৰ এজনে এই দিনটো পঢ়িয়া বা এই এইটো যিটো গৰমে গৰমত ক্লাছ কৰিব লাগে তেওঁলোকে সেই যিটো আমাৰ মানে স্কুলৰ ড্ৰেছ হয় যিটো কলেজ পলিষ্টাৰ কাপোৰ দি বনুৱা হয় ছাগে বেছিভাগ সেইবিলাক ড্ৰেছ পিন্ধিবগৰম ড্ৰেছ পিন্ধি কিছুমানতো তোমাৰ অহ যিটো জোতা আছে সেই জোতা হওঁক বা তোমাৰ যিটো কৰ্ত বুলি কও আমি সেই কৰ্ত মানে কম্পালচৰি হয় কিছুমান স্কুলত ত' সেইবিলাক যেতিয়া পিন্ধি যাব লগা হয় এই গৰমত বহুত ছাত্ৰ ছাত্ৰীয়ে তোমাৰ মানে যিটো মূৰৰ ঘু ঘু কিছুমানে প্ৰেছাৰ উঠি পৰে বা কিছুমানে গৰমত বহুতে মাথা মাথা ঘূৰি যায় বা সেনেকুৱা সেনেকুৱা ধৰণৰ বেমাৰ মানে সমস্যাৰ লগত। বেমাৰ হব পাৰে তেওঁলোকৰ বা কোনোবাই কিছুমানো প্ৰাণে হেৰুৱাই পেলাই ত এনেকুৱা ধৰণৰ মানে সমস্যা সৃষ্টি হয় ছাত্ৰীৰ মাজতো তাত ধৰি লোৱা কলেজীয়া যিবিলাক ছাত্ৰ আছে তেওঁলোকৰ কলেজ যিবিলাক পঢ়া শুনা বা কলেজীয়া যিবিলাক আহ শিক্ষা হওঁক বা তোমাৰ ধৰি লোৱা কিছুমান অনুষ্ঠানে হওঁক সেইবিলাক থাকিবলৈ বহুত কষ্টকৰ হয় এই গৰমত তোমাৰ এই ধৰি লোৱা এই গৰমত তোমাৰ ধৰি লোৱা এই নতুনকে মততিয়া নতুন ছাত্ৰ ছাত্ৰী বিক য কলেতিয়া য্ৰ াই অংশগ্ৰহণ কৰিব বা সেইবিলাক কেনেকৈ চাব পাৰিব নোৱাৰে ন যিটো গৰম পৰিছে ন এই গৰমৰ পৰা এনেকুৱা লাগে যে এতিয়া নিজে চাবাচোন এতিয়া এই গৰমত তোমাৰ কলেজলৈ যাব মন যাব নেকি নাযায় ন এই ঘৰত অলপমান ক'ৰবাত গছৰ তলত বহ আৰাম ল'ব মন এইটোো উপায় নাই ন কলে যাব ল স্কুল যাবই লাগিব ত মোৰ মতে ভাবো এইবিলাক সমস্যা হৈছে বাকি তোমাৰ গৰম যি আছে এই গৰমতো আমাৰ তুমি কলাই জনসংখ্যা বৃদ্ধি সেইটোৰ ফলতো বাঢিছেই দিয়াচোন কিন্তু মোৰ মতে ভাবো এই আমাৰ যিটো মানে সেইটো সমস্যা নহয় বা সেইটো তোমাৰ ধৰি লোৱা এটা উন্নতি বুলি ক'ব লাগিব কিন্তু তোমাৰ সেইটো কাৰণে মোৰ মতে গৰমৰ যিটো উত্তাপ চহৰত বিশেষ কে গাঁওত সেইটো কাৰণে বাঢ়ি য চাগে এই যিটো তোমাৰ এই পকী ৰাস্তা এই পকি ৰাস্তাত এই যিটো গৰম সেই গৰম পৰাৰ ফলত যে যিটো তোমাৰ এটা গৰম মানে হাৱা এটা নিৰ্গিত হয় ন তাৰ পৰা তুমি কাষ তাৰ মানে পকী ৰাস্তাত ওচৰত গ'লে আৰু একদম গছ গছনি নোহোৱা একদম পকী আৰু ধৰি লোৱা তুমি আমাৰ নে্যনেল হাইৱে আছে বা ধৰি লোৱা তুমি আমাৰ এনে পক্ষী ৰাস্তা য'ত কাষত গছ জোনে ডাইৰেক্ট মানে যিটো ৰ'দ সেই ৰ'দটো পৰে ৰাস্তাটোত মানে তাৰ পৰা যিটো গৰম মানে এটা মানে যিটো গৰম সেই হয় ন সেই গৰমৰ ফলতো পৰিৱেশৰ মানে যিটো গৰম আছে গৰমটো আৰু বৃদ্ধি হৈ যায় তো' মই সেইটো কাৰণ বুলিয়েই ভাবোঁ আৰু বাকী তোমাৰ গৰমৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তুমি কেনেকুৱা ধৰণৰ যদি তুমি কিবা হাতত কিবা থাকি লয় বা আমি যে কিবা কৰিব পৰা ধৰি ল শক্তি থাকিল হয় তেতিয়া তুমি কি কৰিলা হয় এই গৰমটো নিয়ন্ত্ৰণ কৰিবলৈ
এতিয়া তোমাৰ অ মই জনা হিচাপত বা পঢ়া হিচাপত তোমাৰ এতিয়া বৰ্তমান সময়তো গৰম যিটো নিৰাময় কৰাৰ উপায় সেইটো এটাই আছে ক'বলৈ গ'লে যদি ভালকৈ ক'বলৈ যাওঁ সেইটো হ'ল তোমাৰ যিমান পাৰো আমি বৰ্তমান সময়ত গছ ৰোপন কৰিব লাগে কাৰণ গছ ৰোপন নকৰিলে কি হ'ব আহ গছ ৰোপন নকৰিলে জানে আমাৰ বায়ুত কাৰ্বন ডাই অক্সাইডৰ যিটো পৰিমাণ ন সেইটো বৃদ্ধি পায় সেইটো আমি সৰুৰে পৰা পঢ় আহিছো চ' সেই যিটো কাৰ্বন ডাই অক্সাইডৰ পৰিণ সেই গছ বেছি লে সেইটো পৰিমটো কমি আহিব ফলত যিটো আমাৰ বায়ুত গৰমৰ প্ৰভাৱ হৈ আছে বৰ্তমান সময়ত সেইটোও নোহোৱাব আৰু এটা যদি অ তুমি কোৱা মতে য আৰু এটা কিবা মই যদি ঠিক কৰিব পাৰো সেইটো হ'ল যিটো গাড়ীৰ ব্যৱহাৰ নহ বৰ্তমান সময়ত জানাই গাড়ীৰ ব্যৱহাৰ যথেষ্ট বেছি হৈছে এতিয়া এঘৰতে তোমাৰ তিনি চাৰিখন বাহন ব্যৱহাৰ কৰা হয় এঘৰ মানুহে ত সেনেকে হ'লেতো যথেষ্ট গাড়ীৰ ব্যয়ৱহাৰ বৃদ্ধি পাই আহিছে ত' সেইটোয়ে তোমাৰ বায়ুত কাৰ্বন ডাই অক্সাইড গেছ বা বেলেগ বেলেগ ধৰণৰ গেছ নিৰ্গত কৰে ন যিটো তোমাৰ আমাৰ যিটো গৰম সেইটো বৃদ্ধি কৰে ত' সেইবাবে মই ভাবিম যে তোমাৰ সেই গাড়ীবোৰো মই ধৰা পৰিয়ালৰ বাবে দৰকাৰী এখন গাড়ীত সকলোৱে যোৱা এটা নিয়ম কৰি দিম বা সেনেকুৱা ধৰণৰ কিছুমান নিয়ম সাল সলনি কৰিব পৰা যায় যিটোৱে তোমাৰ আমাৰ যিটো বায়ু ল তাতে তোমাৰ প্ৰভাৱটো যথেষ্ট কম কৰি তুলিব আৰু গৰমৰ ক্ষেত্ৰত ক'বলৈ গ'লে বাকী তোমাৰ এই বিষয়ে আৰু পিছত কেতিয়াবা কথা পাতিম দিয়া মানে এতিয়া গৰমৰ কাৰণে কথা পাতিবা মনেই নোযোৱা হৈছে
অ হ'ব দিয়া পিছত আৰু কেতিয়াবা কথা পাতিম ভাই ৰ